পিঞ্জৰা নাই এ আছো অ খালো খালো তুমি
খালো অ তই কি মইতো গৰম পৰিছে যে তটো হেৰি খালো ভাত পানী দি পেলাই ভ ততে থৈ দিয়া আছিলে তাত সেইটো পানী দিয়া ভাতটো ললো তাত নেমু চেপি ললো খাৰলি আছিলে তাৰ পৰা নেমু চ বুলি ললো আচাৰো আছিলে
অ
তেনেকে পিয়াজ কাটি ললো চ আলু এনেকে পিটিকা আছিলে আলু গুটি তেনেকে খালো এই গৰমত মানে গৰমত মানে তেনেকে খালে ভাল আৰু
এই গৰমত তোমাৰ পানী দি পানী দিয়া ভাতটো যদি খোৱা নহয় পেটটো মানে দিনটোৰ কাৰণে ঠাণ্ডা হৈ থাকে
উম ম খালে ভাল
মই এই তোমাৰ জিকা ভাজি কৰিলে মটৰ মাহৰ দালি আছিলে তাকে ডিম বইল কৰিলে
উম উম
বাকী ভাল নহয়
ভাল
ভালেই অ তাকে মই ঘৰত নাছিলো এফালে গৈছিলো এতিয়া আহিছো ফোন এটা কৰো বোলো
অহঁ ইমান গৰম পৰিছে আজি পঠালে মানে ঘৰত মানুহ নাই এতিয়া ঘৰ মানুহ গ'ল হেৰি হলে তো এই কঠীয়া তুলিবলে
অ আমাৰ তোমাৰ আমাৰ তোমাৰ মাটি ৰুই আহি লাগে এতিয়া চব শুই আছে অ ভাগৰ লাগিছে যে
উম ভাগৰ লাগেতো এইটো কামটো
আহ চব শুই আছে ময়ো এতিয়া ভাগৰ লাগিছে মও কঠিয়া চঠিয়া এতিয়া আহিছো গাটো ধইছো ফেনখনৰ অকমান বহি দিছো
উম
বাকি এই পিনে নামঘৰলৈ মাতিছে খোল শিকা হেনো তালৈ যাব লাগিব
উম
সাতটা বজাত নামঘৰ পাব লাগিব আধা ঘণ্টা এটা ৰেষ্ট কৰিম অ
অ নামঘৰলৈ যাবি তেতিয়া খুল শিকাই আছে ন
উম তুমি নোযোৱা নি
সংস্কৃতি হয় সেইটো আমাৰ সংস্কৃতি হয় যে
মানে কৰ'বাত কিবা এটা আজিকালি মানে চবা কিবা কিবি সাংস্কৃতিক অনুষ্ঠানত যোনবিলাকে খু খুল চুল ঢুল চুল বজাব পায় সেইকেইাকে বেছি গুৰুত্ব দিয়া যায় বাকী বিলাকক কোনেও চিনিয়ে নোপায় মানে তাকে অকমান শিকোচোন যি পাওঁ
উম অ' আজিকালি মানে ইমান গৰম হৈছে যে মই কালি হেৰিলৈ গৈছো। চালে বহুত দিছে অ আজি চালে গৈছ। ম চাম ম ইয় ন নৈছে চাম
আহ
চেচা মানে সেই দু বানি কিনি পুৰা চ থাকে আৰু ৱাটাৰফল আছিল। ভিতৰৰ পৰা ভাবি, গ কিবা কিবি খালোঁ ললো কিবা।
অহ,
ল খৰি গৈছে
এ মোক আজি বেছি দিনৰ নাই এসপ্তাহান হ'ল ময়ও আহিছো তোকে তাকে আহি পেলাই পুৰা ৰাতিলে জ্বৰ।
তাকে ভাবিছোঁ জৰ হব বাৰু দেই।
উম, গৰম নহ জানো গা চা ধুই দিয়া হয় যেন জ্বৰ হৈ গৈছিলে। এতিয়া ভাল পালো বাৰু এতিয়া জ্বৰৰ পৰা উঠিলো আহ নাযাওঁ অ গলেও মানে বলাকে তোমাৰ ফটো চটো মৰা ভিউজ উঠা জেগাাহে মানুহে যাব তোমাৰ অকণমান উদ্ভদালি দেখুৱাব। গা চা ধুব গা ধুৱাতটো ভাল নহয়-নহয় তেনেকুৱা জেগাত। কিমান ঠাণ্ডা পানী সেই পানী বেমাৰ হোৱা ছিষ্টেম থাকে আৰু তাত। তটো চফা পানী বুলি ক'ব নাই দেখাত চফা যেন লাগেগে তাত কিন্তু বহু বিভিন্ন ধৰণৰ প্লাষ্টিক দাবধ আদি পেলোৱা হৈছে
মানে তাতো হে দুয়টা জেগাতটো এনেকুৱা তাৰমানানে তাৰমানানে হেৰি আছে।
পিকনিক প্লেছ
সেই তাৰ মানুহে মানে তাৰ মে সে তাত কমিটি আছে কমিটিয় তাত মানে সেই। জে জ কৰিব নিদিয়ে আৰু খুৱাব কাৰণে পইচা লয় আৰু তাক স্মাৰ্ট ব মপনি
নিদিয়ে লেতেৰা কৰিব নিদিয়ে বুলি এনেই কয় চবেই লেতেৰা কৰি থ গুচি আহে নহয়।
তাত ভাল মানে কে হেৰী হয়। তপ একচ গা হয়।
উম, তাকে। অ' কিছুমানে তোমাৰ খুৰা পান ব্যয়ৱহাৰ কৰি পেলাই য'তে ত'তে বটল চটলিলাক ভাঙি থৈ আহে সেইটো ভাল। নহয়-নহয়।
নিন নিজে যে নিগ
দিব নিদিয়ে কিন্তু কিছুমানে লুকুৱাই লৈ গুচি যায় কিছুমান আকৌ চিনাকি মানুহ থাকে দি পঠাই দিয়ে
উম
কেনেকুৱা হয় মানে কথাটো উম বাকী ভাল নহয়
ভ ভাল ভ
উ
উম
তাকে আমাৰ ঘৰত হাঁহ বটাাহ ওলাই আছিলে এতিয়া খেদিছে।
অ' এ হেৰি আমাৰ ঘৰতো ওলাইছিলে ফেন চেনাই দিব লাগে। তেওঁলোকৰ থকা জেগাতোতো হেৰি হয় বেলেগত হয়। কিন্তুবিলাকত থাকে কভিডৰ সময় বেয়া কে হয়।
আৰু হব।
তোমাৰ এতিয়া মানে কি খাব বুলি কয় ত কিবা ফেটি খাব বুলি যেন কয় সেইটো খাম। সেইটো খাপ মানে।
উ আৰু বিভিন্ন প্ৰজাতি সাপ পোৱা যায়।
বিভিন্ন প্ৰজাতিৰ সাহ পোৱা যায় অ তাকেইটো এতিয়া গৰম নহয় জানো গৰমৰ চিজন সাপবিলাক
কব যায় যে এনেকে শিৱৰাত্ৰ যে পাতে শিৱৰাত্ৰি তো উম এটা শিৱৰাতিত তে শাপখিনি ওলাব পিছত ওলিয়াব গৈ পেলাই বাকী খিনি গাঁতত থাকে গাঁতৰপান ওলাই দেখিবলৈ পোৱা নাযায় তেনেকে ম মানে মানুহে আৰু সঁচা কথা কব গলে এইটো হয়ও বাৰু দ তেনেকে দেখিবলৈ পোৱা নাযায় এটা সময় গৰম দিন হ লগে লগে শিৱৰাততি যেতিয়া বাত আহে শিৱৰাতিৰ পিছৰ পৰা সাপটো লোৱা দেখিবলৈ পোৱা যায় আৰু।
উম সেইটো হয়। ঠাণ্ডা দিনততো ভাল ঠাণ্ডা দিনত নোলাই গাঁতত সোমাই থাকে ঠাণ্ডাত থাকিব নোৱাৰে যেন। উম।
হয়। একোৱ তেনেকে ক'ব গ'লো আমি ভাবিবলগীয়া কথা হয় যে এই এতিয়া কাপ যেনিবা ঠাণ্ডা দিন গোটেই ঠাণ্ডা দুটা দিন কেইটা দিন বা গাঁত সোমাই থাকিলে গাঁত সোমাই আছে মই মানি লৈছো গাঁত সোমাই খাই থাকিব কি সেইটো যি থাকিব কাৰণে সেইটো হেৰি থাকিব সেইটো শাপ মানে শিৱৰ হেৰি এটা হেৰি হয়। ৰাখিব দিমতো আছিলে ৰাখিব তেনেকুৱা মানে এটা ম হেৰি হয় ন সেইটো কাৰণে তাৰ কিবা হেৰি চৰি আছিলে চাগে দে বৰচৰ তেনেকুৱা কাৰণে হব পাৰে ত সঁচা কথা ক'ব গলে আমিতো নেখুৱে ন সাপো আমিতো সাপটো মানে ঠাণ্ডা দিন হোৱাৰ লগে খাপ খ দেখিবলৈ পোৱা নাযায় কিন্তু এতিয়া গৰম দিন আহিলে গৰম দিনত মানে সাপ আমি য দেখিবলৈ পোৱা যায় সি তহঁতৰ ঘৰৰ ভিতৰতো সোমাই যায় তেনেকুৱে মানে সেৰি সোমোৱা দেখিবলৈ পোৱা যায় এনেই দেখিবলৈ পোৱা নাযায়। কি হয় জানো এইটো মানে কিবা এটাটো আছে তাৰ হেৰীয়ত। অশফ মা আছে তাত
উম।
আৰু সেয়া হেৰি হয়ান সাগৰ ম নে তেতিয়াতো হেৰিয় সাপোৰ ধৰিয়েতিয়া দিবতা বলে এ ন কৰিছিলে মু উলিয়াবলৈ তেতিয়া শনিবলৈ পোৱা আগতে
উম হয় বাও। তাকে ভলীবল খেলিছে নহয় নোযোৱা নেকি আমাৰ ফিল্ডত নতুনকে ক'ৰ্চ আৰম্ভ কৰিছে।
অ, হেৰিয়ত এটো কি বুলি কয় মটো হেৰিয়ত কি কয়
আমাৰ ইফালৰখন অ চেণ্টাৰ ফিল্ডৰ তাকে যাব লাগিছিলে মোক এতিয়া ফোন কৰি মাতিছো মোৰ এতিয়া ভাগৰ চাগৰ লাগিছে কেনেকে যাওঁ বাৰু।
অ যাব লাগিছিলে আমি খেল চেল খেলি থাকিব লাগে তেনেকে যাব লাগে ওলা অ আৰু আমাৰ এইকণত আমাৰ জেগাতো এনেকুৱা হয় যে খেলৰ কাৰণে এখন ফিল্ড নাই কিবা নাই তেনেকুৱা মানে হৈছে তোৰ এনেকুৱা হৈছে নাম্বাৰ তেনেকুৱা হৈছে। আমাৰ মানে এনেকে খেলা হয় যে এতিয়া বাৰিষা আহিলে তাত পানী হ'ল। পথাৰত তাৰ পৰা তাত খেতি কৰিলে খেতি খেতি খেতি বাতি কৰি হোৱা পিছত পথাৰত যেতিয়া পথাৰবোৰ ওলাই তাত খেলৰ ফিল্ড বনাই পেলাই খেলিবলগীয়া অবস্থা মানে তেনেকুৱা আছে খেলৰ কাৰণে তেনেকুৱা খেল মানে ভাল নাই
এতিয়া মানে আমাৰ কাষতে আি ভীবল খেলোঁতেয়ািল্ড এতিয়া তোম আমি কৈছিলো মানুহজনক ৰ মাটি এইবাৰ খেতি কৰিব নালাগে আমি ইয়াতে ভলীবল খেলিম কিন্তু নামানিলে। কালি কালি ন পৰহি আহি পেলাই নেট চেট খুলি দিলে খুলি হাল ভাত হৈ গুচি গ'ল।
ন সেইটো সেইটো ত তহাৰ নিজে ক'ব নোৱাৰা মানে কেলে গম পাইছ নাই সেইটো তেওঁ মাটি হয় চৰকাৰী মাটি নহয় যে মানে তেওঁতো নিজৰ মাটিতটোতো নিজে খেতিটো কৰিবই তহঁতৰ কাৰণে তো এৰি দ নাই লৰা ছোৱালীকনে খে দিব
অ', সেইটো হয়। তোমাৰ নিজৰ মাটি হোৱাহেঁতেনো বেলেগ কথা লোকৰ মাটি যে বাকী ভাত খালা?
উম, খালোঁ
উম, মাহঁত চাগে এতিয়া ঘৰত নাই অকলেহে আছ আৰু?
উম, অকলে আছোঁ।
তাকে, কলেজো বন্ধ আজি তি তিনি তাৰিখ নে দুই তাৰিখ হৈছেহে।
উম, আৰু এই কঠা এটা লক্ষ্য কৈছোঁ হেৰি যে গৰমটো যে বেছি যে হৈছে। তাৰ হেৰিয়ত মাইতো এনেকে সেতটো এনেকে গৰম হৈ গৈ থাকিবলৈ গ'লেতো গছ গছনি কটাৰ ফলতে এনেকুৱা গৰম হৈছে ন। গছ গছনিতো নাইকিয়া হৈ গৈছে, তাৰ ফলত আমি বতাহ নোপোৱা হৈছোঁ, বতাহ মাৰি থাকিলেওতো অলপ শীতল পৰি থাকে গাটো বতাহ পায়, আৰু আমাৰ গাঁৱলীয়া জেগাত মানে গছ গছনি যে, নাইকিয়া হৈছে, তাৰ কাৰণ আমি মানে এনেকুৱা কাম তাক কৰিছোঁ যে আমাৰ গাঁৱৰ গোটেই ল'ৰা খিনি ওলাই আহি হেৰি তাৰ পৰা আমি এটা হেৰি পাইছে, স্কিম পাইছে, চৰকাৰী মানে গছ পুলি দিছে বহুত দিছে। তাৰপৰা আমি গোটেই ল'ৰা খিনি লগ-লাগি আমি এনেকুৱা কৰিছোঁ। অ' এনেকে গোট খাইছোঁ। গোট খাই পেলাই গোটেই ৰাস্তাৰ কাষত আমি গছ-গছনি লগাইছোঁ পোৰা। সেনেকে গছ-গছনি ৰুই আছোঁ আৰু মানে অকলতো গছতো আমি ৰুলে নহ'ব সিহতক প্ৰতিপালন কৰিব লাগিব। যিমান টো পৰিমাণে কটা গৈছে, সিমানটো পৰিমানে ৰোপণ কৰা হোৱা নাই, মানে সেই কাৰণে আমি মানে এনেকুৱা গাঁৱৰ ল'ৰা খিনি লগ লাগি আমি মানে সেইটো পদক্ষেপ হাতত লৈছোঁ। তাৰ পৰা হেই বাঁহ-চাহ কাটি পেলাই এনেকে গঁৰালো দি পেলাই এনেকে গৰু চৰুৱে খাব নোৱাৰাকে। গৰু-ছাগলীয়ে তেনেক মানে হেৰি কৰিছোঁ আৰু গোটেই বাঁহ খিনি উলিয়াই আনিছোঁ। এনেকে গোটেই ল'ৰা খিনি মানে লগ খাইছোঁ। তহঁতিও এনেকৈ ওলাই মেলি আহিবি হেৰি ওলাই মেলি আহি গোটেইখিনি আমি একেলগত মানে হেৰি কৰিম।
অ' পাৰি পাৰি সেইটো কিন্তু ভাল কথা। ভাইটিৰ তুমি ভাল কথা এটা কৈছা। গছপুলি ৰোৱাৰ ফলতো আমাৰ এতিয়া অক্সিজেনটো বাঢ়ি যাব ন যাৰ ফলত আমি আমাৰ এতিয়া তোমাৰ বৰষুণৰ পৰিমাণ কম হৈছে হয়তো আমাৰ বৰষুণো আহিব বতৰটো অলপ ঠাণ্ডা পৰিব বতাহ চতাহৈ মাৰিব লগতে।
অ' হয়তো সেই মানে এইটো বতৰতো অলপ ঠাণ্ডা কৰিব চা চাগে, মানে কৰিব বুলি ন আমি ক'ব নোৱাৰোঁ। গছ-গছন থাকিলে ভাল আৰু মানে পানীটোৰ কাৰণে নহয় তোমাৰ গছ-গছনি যেতিয়া থাকিব গছ-গছনিৰ পৰা ধুনীয়া বতাহ মাৰিব। আমাৰ অক্সিজেন পাম আৰু কাৰ্বন-ডাই-অক্সাইডৰ পৰিমাণটো বাঢ়িছে। এ অক্সিজেন, অক্সিজেনটো আমি এতিয়া বৃদ্ধি কৰিবৰ কাৰণেতো গছ-গছনিতো ৰুবই লাগিব। গছ-গছনি পৰাইতো আমি অক্সিজেন লওঁ, অক্সিজেনৰ পৰা আমি উশাহ ল ত আমি গছ-গছনি ৰুবই লাগিব আৰু এটা লৈছো। গছ-গছনি ৰুইছো আমি তেনেকেতো তিনিশ-চাৰিশ গছ পুলি ৰুই আৰু লগতে ৰোৱাৰ লগতে তেতিয়া আমি লগেতে হেৰি কৰিছোঁ, এইটো কি কয় কৰিছোঁ।
উম, আৰু তোমালোকৰ ঘৰ কাষত বাহনি এখন নাই জানো? এই এতিয়া চাগে পোৰা মোহ হৈছে। এবাৰ চাগে বহুত প্ৰব্লেম দিছে ন?
ন হয় বাৰু হেই আছে বানবোৰ অ', অৱশ্যে এইবাৰ পৰিমানটো বেছিকে হোৱা দেখা যায়। আৰু হয় বাৰু সেইটো।
সেইটো হয় বাৰু।
ঠিক আছে, এতিয়া তোমালোকৰ ঘৰ কাষৰ বাহিনীখন যদি তোমালোকৰ কাটি দিয়া যায় নহয়, তেতিয়া তোমালোকৰ ঘৰটো মানে পোৰা মুক কলি হৈ পৰিব জানা।
মুকলি হৈ পৰিব, এতিয়া গৰম দিন। গৰম দিনত চেৰেপা পৰে যদি মোৰ চেৰেপা ইমানকে নপৰে তাৰ পৰা আমি তেনেকে বতাহ পাই থাকে, অক্সিজেন পাই থাকোঁ আৰু বতাহ-চতাহ মাৰিলেও বাঁহজোপাৰ পৰা অকমান সহায়ো হয়। অ লাগিছে। সেইকাৰণে গছ কটা নাই মানে কাটিছে যদিও মানে বাঁহটো কাটিব লাগিবই বাঁহৰ ভিতৰ এতিয়া আমি গছ হেৰি নিছো তাত হেৰি কৰিবলে আমি তাৰ পৰাও বাঁহ আনিছোঁ, তাৰ পৰাও নি পেলাই কাটি পেলাই ৰুইছোঁ। আমি মানে গড়াল দিছোঁ, কিবা এই
আৰু কাষৰ স্কুলখন আছে, স্কুলৰ চাৰিওফালে গছ পুলি ৰুই দিয়াটো ভাল হৈছিলে
উম।
মানে আমাৰ এনেকুৱা এনেকুৱা গছ আমাৰ তোমাৰ ধৰি লোৱা
উম, অ', আৰু আমি মানে এনেকুৱা হেয়া আমাৰ আগফালে যোনখন স্কুল আছে, আমাৰ আঠফালে স্কুল দুখন আছে এখন আছে এল পি স্কুল আৰু এখন আছে এম এ স্কুল আৰু আমি যোৱাবাৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনা আহি পেলাই তেওঁলোকৰ মানে